ঘৰাম গে
এ ভালে ভালে তোমাৰ
মোৰ ভালে দিয়া এই তোমাৰ কথা কৈইতা কথা এটাৰ কাৰণে ফোন কৰিলো মই এই মানে আমাৰ খুৰা ছোৱালীজনী বিয়া
হয় নেকি উম
তাকে তোমাক কেটাৰিংটো দিম বুলি ভাবিলোও
অ', কেতিয়ালৈ বা বিয়াখন
এতিয়া মানে তোমাৰ জুলাই আমাৰ এতিয়া কেই তাৰিখ আজি কেই তাৰিখ আজি তোমাৰ সাত তাৰিখ হলে সাত তাৰিখ হলে আজি চৈধ্য তাৰিখ হলে বিয়া
চৈধ্য তাৰিখে ন তোমাৰ কেটেৰিঙো নাই বাৰু সেইদিনাখন
হাৰে নাই নেকি
নাই বাৰু বেলেগ জেগাত পোৱা নাই এনেকা
মই মানে সেইটো কাৰণে তোমাক আগতে ফোন কৰিলো এনেকে কি তুমি আকৌ বেলেগটং চেটং ৰাখিব পাৰা যে
অ সেইদিনা খোন নাই বাৰু বিয়া সেনেকাে পোৱা নাই
অ বাকী খবৰ খাতি খবৰ খাতি কৰিলেচোন
তোমাৰ কেইটামান পোৱিলি লাগিব চাগে কেটাৰি কোৱাচোন কেইটামান পলি লাগে
কেটেৰিংটো তোমাৰ মোৰ আইটেমটো তোমাৰ বাইশটা মান হ'ব আইটিম
উম তেনে তোমাৰ
মানে ছোৱালী ছোৱালীও লাগিব দেই
নটা দহটা মান লাগিব চাগে মানুহ না
নটা দচটা বেছি লাগিব
পোন্ধৰটা মান লাগিব বোলা
বিছাৰ কৰিম ন
উম এটা পলে দুটা দুটা বস্তু দিব পাৰিব বাৰু
সেইটোতে এটা হেৰিত
তোমাৰ সেনেকে কৰে নহয় এক্সপিৰিয়েঞ্চ থকািে
হ
পাৰি যায় মোমাৰ সেইট মানে লাগিব পোন্ধৰটা মান হলে হৈ যাব বাইশটা এ
অ পোন্ধৰটা মান হ'লে হৈ যাব আৰু
উম সেইকাৰণে সুধিলো মানে তোমাৰ কিমান আইটেম আৰু নহ'লে মই পোৱালী বিলাকক কৈ থব লাগিব ন আগতে
সেইটেত অ
নকলে তোমাৰ আকৌ সে দিগদাৰ যে বেলেগ কাম চামত গুচি গ'লে মোৰ পিছত পোৱালি ক'ব বিচাৰিম
সেইটোতো অ এইটো তোমালোকৰ কেটো কেনেকুৱা
তোমাৰ বগা চাৰ্ট কলা পেণ্ট
কলপ
অ
অ আগ আগতে যে টাইটল আছিল ত আ আল ন
তাই দ লতুৱাই দিলোহিলৈ বেয়া কোনোবাই ফালি চিলি পেলালে তাই চাই
সেইটোৱেতো অ
বাকী বাৰ চৈধ্যয় তাৰিখে ন উম ঠিকে আছে ত তোমালোকৰ ঘতে এনে এনে বিবাহ হব নোৱাৰো
বিবাহ হব নাই নকুৱ তোমাৰ এইটো আমাৰ এই ৰৰুপিনী বিবাহ হ মানে বিমালা নহয় ৰুপিনী ৰূপিনী
অ অ
স ততে
ঠিকে আছে
এনে শুনাচোন হেৰি তোমাৰ মানে কে তাৰানে তোমাৰ কেটেঙৰ লগতে কাৰিকৰ চাৰিকৰ ফৰিব নেকি
নেকে ফ্ৰী নাই তোমাক জনাবহে লাগে মোক
অ তুমি তুমি তোমাক কৈ দিলে তুমি আনিব পাৰিবা নহয় মানে ভাল খ ভাল খানা চানা বনাব পৰা
আছে কিন্তু সুধিব লাগিব সিন্তু সেইদিনাখন আকৌ ক'ৰবাত লেঠা চেঠা আছেনে নাই বাই
অ',
লেখা থাকিলে নোৱাৰিব নহয়।
অ', হয় সেই সেইটো
মই সুধি পেলাই তোমাক জনাম দিয়া, ভালে বনাই বাৰু মোৰ গাইকতে চিনাকি থকা।
অ'।
এনে ডাঙৰ ডাঙৰ বিয়া-চিয়াত এনেকে বনায়।
অঁ, অঁ।
বাকী তোমাৰ পিছে কেনেকে চলি আছা, তুমি?
তেনেকে আৰু সৰু-সুৰকৈ।
উম।
বিয়াখনো, বিয়াখনো ঘপকতে ওলাই গ'ল।
হয় বাৰু, তোলনি বিয়াহে ন'?
তুলনি নহয় বৰ বিয়া।
অ অ', অ' তোমাৰ বা বা জনীহে ন'?
অ', খুৰাৰ ছোৱালীজনী।
উম মই তোমাৰ খুৰা ভন্টিজনী বুলি ভাবিছিলো, সেইদিনা দুজনী ছোৱালীজনীৰ মই সৰুজনী বুলি ভাবিছিলোঁ।
অঁ অঁ অঁ এই সৰুজনী বিয়া হ'ব হোৱা নাই।
উম, কোন ক্লাছ পালে, এইিবাৰ তাই?
এইবাৰ তাই ফাইভত পাইছেহে।
অঁ বহুত সৰু।
সৰু তাই।
ক'ত দৰা দৰা ঘৰ ক'ত?
দৰা তোমাৰ হেৰি, জামুগুৰি।
উম উম।
সেয়া, অ', এটা শুনা মানে তোমাৰ মোক মানে কৈছে, মোক মোক মানে কৈছে
অঁ।
কৈছে, যে হেৰি তোমালোকৰ তাত যোনটো কেটেং পাৰ্টি আহিব
উম।
সেই কেটেং পাৰ্টিটোৱে মানে আমাৰ কইনা ঘৰতে লাগে দৰা ঘৰটো লাগিব
এই দৰা ঘৰৰ ৰিচিপশ্যন কেতিয়ালে?
দৰা ঘৰ তোমাৰ, আমাৰ ইয়াত ধৰা চৈধ্য তাৰিখ হলে
পোন্ধৰ, ষোল্ল, ষোল্ল সোতৰ' মানত হ'ব।
সোতৰ মানত হ'ব অঁ'।
উম, ঠিকে আছে উম। কৈ দিম দুদিনৰ কাৰণে বুলি ল'ৰাখিনি লগৰ পোৱালীকেইটাকো।
অ', মানে তোমাৰ সিহঁতৰতাত আইটিম বেছি। তোমাৰ এতিয়া, সিহঁতৰ ত্ৰিশটা মানে হ'ব।
এ, চলাই দিব পাৰিব নেকি? পোন্ধৰটা পোৱালি। পাৰি যাব, এনে দুটা তিনটাকে এনেকে সৰু সৰু বস্তু, দুটা তিনিটাকে দি দিব নহয় নেমু-চেমু, পানী-চানী।
অঁ। মানে আকৌ পিক আপ পিক আপত দিবলৈ কাৰণে পোৱালি দুটামান লাগিব নহয়।
অঁ সেইটোও হয় বাৰু।
এ এনে তোমাৰ এনে পেণ্ডেলৰ পেণ্ডেলৰ চিনাকি এনেকুৱা মানুহ আছে নেকি?
পেণ্ডেলৰ চিনাকি আছিলে আমাৰ এই দোখত হেৰি এই, কণখুৰা বুলি কওঁ আমি।
অঁ।
ই পেণ্ডেলত কাম কৰে।
আচ্ছা। এনে ম-মানে, মমা, মানে তে পেণ্ডেলো এনেকুৱা হেৰি কৰা নাই বাৰু তেলকে
নম্বৰটো দি অ, তোমাৰ ক, পেডেল তোমাৰ লগৰখন দেখোন আকৌ বিবাহমণ পাছ অ, দৰা ঘৰৰ চাগে।
দৰা ঘৰ অ'।
অ'।
মানে বিবাহ ভৱনতো তোমাৰ অলপমান পেণ্ডেল দিব লাগে নহয়।
সেইটো বিভাহ হ'ব নাপায় দিয় এ নেকি তুম পইচা ল'ব তোমালোকৰ পৰা।
মানে তোমাৰ অলপমান ফিল্ডৰ নিচিনা আছে। ফিল্ড তোমাৰপেন মানে অপেন হে পেডেল দিব লাগে। মানে এনেকুৱা এই যে কেনেকুৱা খুটা যদি পুতি পেলাই যেনেকে
অ', অ', অ', তেনে বেছি খৰচ নহ'ব চাগে। খোৱা-বোৱটোতো বিবাহ ভূমিটো ভিতৰতে কৰিব।
অ, খোৱাাতটো, খোৱাবো ভিতৰত থে ব এটা।
তেতিয়াহ'লে মই নম্বৰটো দিম ক কথা পাতি ল'বা তুমি।
অ', অ'।
কণফোৰাৰ লগত।
অ', অ', হ'ব ঠিক আছে।
আৰু লাইটও লাগিব চাগে।
লাইটৰ ল'ৰাটাক মই কৈছিলোঁ লৰাটোৱোক মোক একো কোৱাই নাই দেখোন তাৰ সি বেলেগ কাম ৰাখিলে নেকি।
এই আমাৰ ৰাজু তাক কৈ দিম, কৈ দিম দিয়া।
ৰাজু দা ন অ'।
ৰাজু
এ, এই ৰাজু বুলি কয় মানুহজনী ভালনে, বেয়া?
ভাল, ভাল সি পইচা পাতিৰ ক্ষেত্ৰত ভালেই আৰু কমকে লয় মানে পইচা।
অ'।
সেইকাৰণে ক'লো তোমাক আৰু মোৰ চিনাকি যে আৰু কিবা এটা কমকেই ল'ব।
অ', অ', তুমি, তুমি মোক তাৰ মানে ক, ফোনটো লগাই দিবা।
উম, নহ'বা নম্বৰ দি দিম মই ময় কৈ দিম।
অ', অ', ঠিক আছে তুমোক কৈ দিবা।
উম। বাকী তুমি এতিয়া কি কিহত কৰি আছিলা?
মই তোমাৰ হ আমাৰ মানে বেংক এটাত
অ, ঠিকে আছে, কৰি থাকা দিয়া।
চলি আছো আৰু তেনেকৈ কি কৰিবা।
অ'।
তাকে। এনেকৈ ইণ্টাৰভিউ-চিণ্টাৰভিউ দিলো মানে নাপালো।
উম।
এ, দিবলৈ মন নোযোৱা হ'ল আৰু।
তাকে এ, বহুত কষ্ট আজিকালি কষ্ট কৰিও নাপায় লা-লাভ কত থাকিলেহে পাবা তুমি চাকৰি।
সেইটোতো অ'। তোমাৰ আজিকালি তুমি পুলিচ-চুলিচত তোমাৰ কিমান সোপাহ ধৰা পোৱালি ওলাই আহে।
অ, তাকে।
পষ্টতকৈ হেৰি মানে পোৱালি বিলাক বেছি।
তাকেতো তোমাৰ যদি পোষ্ট ওলাই এক লাখ পোৱালি ওলাব তিনি, চাৰি লাখ এপ্লাই সিমান কৰে।
সেইটোৱেটো।
পোষ্ট ইফালে এভেইলেবলে নাথাকে
হা মানে পোষ্টবিলাক ক পোষ্টবিলাক কমি গৈছে না নাপায় আৰু উ
ময়ো তোমাৰ মইতো সেইকাৰণে জানি বুজিয়ে নাই লগাব মই এনেকে বিজনেচ লাইনতে যাম আৰু
অ', সেইটো ঠিকেই আছে বাৰে বিজনে মানে, তোমাৰ এতিয়া তুমি ধৰ বিজনেছ কৰিলে ধৰ কাৰো মানে গোলামত থাকিব নেলাগে
সেইটোৱে কাৰো কথা শুনিবও নালাগে নিজে কৈছো খাইছো মন গৈছে কৈছো মন নগৈছে ন নাই
উ নাই কৰা, বিন্দাছ
সেইকাৰণে, এতিয়া কেটেঙেহে আছো পাছলে নাজানো আৰু কি কৰি খাম যিকেইদিন থাকিম কষ্ট কৰি খাই থাকিম যিকেইদিন নাই নাই আৰু
নাই আৰু এ তুমি এটা কাম কৰা নহলে
উম,
তুমি এনেকে পেণ্ডেল চেণ্ডেল দিয়া হেৰি কৰি দিয়া
কি
পেণ্ডেল চেণ্ডেল দিয়ে যিটো টেণ্টৰ
আহ সেইটো মই ল'ম বুলি মানে বস্তু বিলাক মাৰি আছো ৰবা চব ফালে মাথা
উম, মানে তুমি তেতিয়া তুমি ধৰা কেটেংটোৰ লগতে ধৰা তুমি এতিয়া পেণ্ডেল টোও ৰাখিব পাৰিবা
উম, কেটাৰিং মই পেণ্ডেলো ভাবিছো প্লাছ লাইটৰ কাম খিনিও মই ৰাখিম বুলি ভাবিছিলো
অ' ঠিকেই ভাবিছে বাৰু
এনেকা মোৰ মোৰ তাত পুৰা কেটাৰিংৰ পোৱালি লাইটৰ কামো জানে
অ' তুমি মানে গোটেই কেইটা ৰাখিলে তোমাৰ ধৰা গোটেই কেইটা পিছত তোমাৰ হব
অ' গোটেইখিনি মান মালিক মই হৈ যাম
সেইটেতো অ'
পইচা এটা ওলাব ধৰা আৰু তোমাৰ বক্স কেইটামান লোৱাও কথা ভাবি আছিলো ফাংচনত
অ'
কিন্তু সেইটো বেছি পইচা লাগিব বুলিহে সেইটো মাথা মৰা নাই আৰু
উম, উম, আজিকালি বক্সত তোমাৰ বহুত লাভ আছেতো
লাভ আছে আৰু এনেকে দাম দামো বহুত ন অকমান স্পিকাৰ এটা বেয়া হৈ গ'লে বহুত খৰচ হৈ যায়।
সেইটোৱেতো সৰু সৰু এনেকে অকন বক্স লাইনেৰ বিলাক কিমান দাম
উম আকৌ তুমি মেচিন বস্তু তুমি গেৰাণ্টি দিব নোৱাৰা মানে কোন সময়ত বেয়া হৈ গলে তোমাৰ খৰচ হৈ যাব
সেইটোৱেটো অ' তোমাৰ ধৰ আনিলে তুমি অকণ অণ দাম দি দাম দি আনিব লাগিব ভাল ভাল মানে ব্ৰেণ্ড থকা বস্তু
আহ অ' তেনেকুৱাই
ধৰা আহোজা চাহোজা জেবিএল তেবেল
বেলণ দামো তোমাৰ লাখৰ ওপৰতে পৰে দুই তিনটা বক্সৰ দাম এট মান, এটা দুটাতে লাখৰ ওপৰত যায়
উম
চাই লওঁ কোনফালে মিলে মই কৰিম বাৰু চব ডাঙৰ কৰিম আৰু সৌ হোৱাকে এতিয়া কৰি আছো তাৰপিছত বিজনেচো এনেকে ডাঙৰ কৰিব লাগিব
লাগিব। কৰি আছো তাকে মই ভাবিছো এইদাল কামৰ পৰা ওলাই যাম আৰু
ওলাই দিয়া লাভ নাই যদি ওলাই দিয়া এনেকে বিছনেছৰ ধান্দাই মাৰা
সেইটোতো এ টকা বা বাৰ হোজাৰ টকা এটা পাওঁ আৰু
উম এ নোৱাৰ নোপুচাই এইটো
নুপুচাই অ'
মোৰ তোমাৰ ছিজনত মোৰ তোমাৰ সত্তৰ আশী হোজাৰ টকাও চুই দিমগৈ
অ'
মানে তোমাৰ একো লাটাৰ লাটতে ধৰ তোমাৰ দহ এ বিশ খন মান বিয়া পাই গলে ওলাই যায়
ওলাই যায় অ' বাকী হেৰি এনেকুৱা ধৰ তুমি এতিয়া বিজনেচটো মানে ধৰ নতুনকৈ যোনটো বিজনেছ কৰিম বুলি ভাবিছা
উম
সেইটো তুমি ধৰ লাহে লাহে আৰম্ভ কৰি দিয়া আৰু
কৰিম কৰিম আৰু শুনা তোমাক যত এতিয়া মই নম্বৰ কেইটা দি দিম তুমি কথা পাতি ল'বা হা
অ', অ', ঠিক আছে
অডাৰ নম্বৰটো দিম কনফাৰ্ম নম্বৰটো দি তুমি কথা পাতি ল'বা
অ', মই পাহৰিছিলো দিয়া মোক দি দিবা হা অ', ঠিক আছে হ'ব দিয়া
বাহ দিয়া ন
অ', অ'
উম